হেল্ল'।
অহ', কওঁক।
শুনি পইচা ন অ', - অ', এতিয়া হৈছে। আহ, কি কৰিছা এতিয়া? হেল্ল',
অ, হেল্ল',
অ',
হেল্ল', এনে মানে বহি আছো। নোত অলপ আছিলে, অ', শুনিছেনে?
অ', শুনি পাইছো, শুনিছো, শুনিছো।
তো মানে হোৱা নাই। অলপ মানে নোত অলপ আছ দিলে যে লিখিব কাৰণে, লিখি পেলাই মানে এনেই বহি আছোঁ।
অ', ঠিকে আছে, ক্লাছ হয় চাগে, ক্লাছ কেইটা বজাৰ পৰা হয়?
ক্লাছ দহটাৰ পৰা এটালৈ হয়। বেছি টাইম নহয় মানে এ ৰুমত আহি পেলাই ভাগৰ লাগে যে, সেইটোকাৰণে মানে শুই যাওঁগৈ। অ'।
অ', এনেই ডিছকাচ কৰিব লাগে বাৰু। কিবা এটা কথা কোৱা, অ' লিখ কিবলগীয়া হয় ন, লগৰ আছে চাগে, হোষ্টেল চাগে।
মাৰ থাকে আৰু, সেইখিনি মুখস্থও কৰিব লাগ পিছৰ দিনা আকৌ মানে লয় যে
প্ৰেক্টিকেললৈ ওলাইছো। অ', ভালেই বাৰু, এইবোৰটো কৰিব এই মই এনেই, বিচনাতে বাগৰি আছোঁ, এতিয়া ভাত চাত খাই ওলাই-ওলাই গৈছিলোঁ, তাৰপিছত কাৰেণ্টটো পটকে গুচি গ'ল, তাৰপিছত আকৌ এতিয়া আ শুই আছোঁ। তাকে, এতিয়া ঘৰতে আছো। আজি আহিলোগে মানে, এই চামাৰ ভেকেচন আমাৰ দিলে যে। বন্ধ হ'ল, গৰমৰ বন্ধ। এই এক মাহত পুৰা লাগিব পাৰিম বাৰু ভালকৈ।
অ', পাৰিব, হেৰি হৈ যায় টাইমটো যায়গৈ নহয়।
অ', টাইমটো যাই, কথা পতা অ' তেনেকে মানে, বঢ়িয়াকৈ স্পেণ্ড কৰিব পাৰি টাইমটো। শেষ কৰি দিব পাৰিম মানে, নহ'লে বহুত নাজায় নোপ ভয় হৈ থাকে নহয়
অ'।
ক্লাছবোৰ আঠটা, নটা বজাত ওলাই পেলাই তেৰটা বজালৈ হয়। এই সময়টো মানে দুটা, তিনিটাক ফোন কৰি এনে কথা পাতি ডিচকাছ কৰিলেও বহুত বঢ়িয়া হ'ব। ভাল হ'ব হয় নাই মই টো ইয়াতে-ইয়াতে আছো বাৰু। আগতে তোমালোকৰ তাত আছিলো তাত। আজি এইবাৰ নিজৰ ডিষ্ট্ৰিকলৈ আহিলোঁ আৰু।
ভালে।
আহ, তাৰপিছত খোৱা বোৱা কি কৰিছা?
খোৱা-বোৱা এতিয়া স্পেচিয়েল মানে এতিয়াও ভবাই নাই মানে ভাত ৰান্ধিছোঁহে তাৰপিছতে কি কৰোঁ নাজানো লগৰ এজনীয়ে বনাই আছে মানে
অ' অ' মাছ তাছ পাই চাগৈ তাত
অ', পায় চবেই পায় সকলোখিনিয়ে পোৱা যায় ইয়াত
তাত পোৱা যায় ন মাছ বেছি মানে তাত হয় নাই মাছটো বেছি আমাৰ ফালে মানে তাৰ পৰাই আহেটো ছাপ্লাইো আমাৰ তাৰ পৰাই আহে
অঁ।
আমাৰ য়ালৈ আমি তাত থাকোঁতে মানে এই পঞ্চাছ টকা ষাঠি টকাত মানে বহুত ধুনীয়াকে দুই ৰোজমান পাই গৈছিলোঁ মানে। পাছ মানে বৰিয়া
পোৱা যায় আ, ওচৰতে মানে চাৰিআলিৰ ওচৰতে যে।
ওচৰৰে আৰু তাত প্ৰডাচনো কৰেতো নিজে পুহি পেলাই তাত বেচা হৈ যায়। আকৌ তাৰ পুৰা আমাৰ ইয়ালৈ আহোতে আহোঁতে দেৰি হৈ ইয়াত মানে তিনদিন চাৰিদিন লাগি যায় আৰু তিনিদিনীয়া মাছতটো কেনেকুৱা হয় গম পাইচাই চোন তুমি।
উম পাইছো।
সেইটো কাৰণে মানে খাবলৈ বেয়া হৈ যায় সোৱাদবিহীন হৈ যায় তোমালোকৰ তাত এ খেতি বাতি হৈছে নে
অঁ, হৈছে।
খেতি বাতি কৰিছে
অ', কৰিছে
অঁ, খেতি বাতিৰ লগতে কি কি কৰে ঘৰত?
আমাৰো মানে ফিছাৰীত মাছ দিয়ে
ফিচাৰত আছে ন ফিচাৰী আছে।
আগতে পাচলি লগাইছিলে এতিয়া মানে পাচলিটো নকৰা হ'ল। ভাল নহয় মানে মেহনত বেছি লাগে সেইটো কাৰণে মানে সেইটো নকৰা হয়
নিৰনিৰ পৰা আদি কৰি, তাৰ চাৰ অঁ। ধান আৰু মাছ ন?
উম
পুহি বহুতখিনি তাত পায় বাৰু দে মাছ মাছ
অঁ ডাঙৰ হৈ যায়।
অ' এনেই কিমান মান ডাঙৰ এইটো অ' এবছৰতেই মাছ উতৱা চাবলে ভাল ন? চাবলে মন যায়।
অঁ, ভাল লাগে আমাৰ মানে ফিচাৰী এনেকে মাৰি থাকিলে যাওঁ চাবৰ কাৰণে। ভয়ো লাগে এনেকে জাপ মাৰি পেলাই গুচি আহে যে
অ' তাৰপিছত এইটো দি থাকিবও পাৰি নাহে দানা চানা দিলেও ভাল লাগে নহ। খাওঁ দে বহুত ভাল লাগে ত দানা দিয়াটো সিহঁতে খোৱাটো। অহ এনে কিমান মান আছে, ফিচাৰি কিমান বিঘা?
হ দুবিঘা মানে হ'ব নেকি।
অ' এই তোমালোকৰ পিনে পিছাৰিবোৰ অ' পিছাৰ ডাঙৰ কিন্তু দ নহয় ন বেছি দ দকে নখানে চাগে তোমালোকৰ ফিচাৰিবোৰ বেছি দ নহয় নহয়? নে হয়? হেল্ল', হেল্ল' হেল্ল', আহ মানে আহ শুনি পাইছো। এইত নহয় ফিচাৰীবোৰ দ হয় নে? নে এনেই? বাম হয় তোমালোকৰ তাত।
দহ
দ হয় ন বহুত দৰকে কান্দে নেকি? ইমানো দৰ নহয় অহ, মানে তাত পানীবোৰ থাকেতো এনে
অঁ, পানী থাকে। এতিয়া পানী আছেই মানে। সেইটো কাৰণে আকৌ নতুনকৈ আকৌ মাছ দিছে এইবাৰ।
অ, মানে তোমালোকৰ সেইপিনে মা মাছ দিয়া ইয়াত দুজন তিনিজনমান আছে আমাৰ ইয়াত বেছি আছে বাৰু তাৰ পৰা লৈছিলো মই অলপ এই টেংকিত মাছ অলপ দিছিলো।
অ'।
এইপিননি তোমালোকৰ চাই দৰে হ'ব।
অহ।
আমাৰ ওচৰত আমাৰ ঘৰলৈ আহিছিলে। গৈলে আহোতে মই এই লৈ যাই আৰু আ ইয়াত কোণাবোৰ দিয়ে।
উম,
তাকে এতিয়া কাইলে ক্লাছ নাই চাগে ন বন্ধ
আছে।
অ', - অ', তাৰপিছত এনে ক্ৰিকেটা ক্লাছ হয়।
ক্লাছ মানে ক্লাছটো
অ, নোটছ বিলাক মানে লিখি- কি'ব লাগে না প্ৰেক্টিকেলো হৈ থাকে লগতে। কৰ্চত। কৰ্চ কিমান? ছমাহত শেষ হ'বনে নে? নে এবছৰ? অ',
অ, ছমাহত
জমা তাহেষ ন তাৰপিছত ক'ত এনে ক'ত যাবা
উম,
নাই-নাই ট্ৰেইনিং হোৱা নাই। ট্ৰেইনিংটোও দিম। অ', অ', তালৈ যাব।
অ, তেতিয়া নগাৱত।
অহ - অহ। ঠিকে আছে বাৰু। এ ঘৰত কোন - কোন আছে।
ঘৰত মা আছে তাৰপিছত অ, হেল্ল', মা তাৰপিছতে ভাইটি আৰু মই শুনিছনে
হনি পাইছ।
হেল্ল',
অ, শুনিছো। শুনা নাই নেকি? হেল্ল' অ', অ', লতাকে মানে ঘৰত অ, শুনিছো।
ঘৰত মা আছে তাৰপিছতে ভাইটি আৰু মই
অ- অ ভাইটি পঢ়ি আছেনে সৰু
পঢ়ি আছে তেনত।
অ', তেনত ন?
উম,
অ',
আপোনালোকৰ ঘৰত কোন কোন আছে?
এই আমাৰো একেই মানে এতিয়া মা
অ',
অ',
অ', হেল্ল'
ভণ্টি আছে তেনে কৰিব বুলি হাল্লা। ধান অলত কৰিব মানে অ', এতিয়া ভাত পানী খাব হোৱা নাই?
নাই হোৱা নাই হ'ব আৰু হেল্ল'।
অ', শুনিছো এই মাতটো পাতি পাতি আহে নেকি?
অ', অলপ ফাটি ফাটি আহি আছে অ',
অ', নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেটৱৰ্ক উম, নেটৱৰ্ক এই জিঅ' নেটৱৰ্ক একদম নাপায় এয়াৰটেলটো ভৰোৱা হলে ভাল আছিল। এয়াৰটেলটো ভৰাই দিব লাগিব কাহিলে।
নেটৱৰ্কৰ প্ৰব্লেম হ'লে আকৌ অসুবিধা হৈ যে
ইমান নেট ডিষ্টষ্টাৰ্ব যে।
উম, নে নেটৱৰ্কৰ প্ৰব্লেম হ'লে অসুবিধা হৈ যায় মানে।
অসুবিধা হয় আৰু বহুতখিনি আনিলোঁ দচ হেজাৰ।
অ',
উম, ঠিক আছে নহলে কাইলে পাতিম দেই হে
অ', ৰ'ব ৰ'ব অলপ টাইম আছে।
নহয় এইটো অ', কিবা সুধিছিলা নহয়।
আপুনি কি কি চাবজেক্টৰ মানে টিচাৰ?
অ', মোৰ মেথছ মেথামেটিক্স।
অ', মেথছৰ।
অ', মেথছ চাইন্ঞ্চ। মেথছ ভয় কৰা নেকি? অ', মেথছটো ভয় কৰা নেকি?
অ', হেল্ল'
অ', হ হ মেথচ তেনেকে মই ষ্টুডেন্ট বিলাকক শুনি সুধো মানে। মই আহিলে ধপধপাই নেকি বাৰু অ', চাৰ ধপধপাই বোলে। হেল্ল' অ', ভয় লাগে না তেনেকে। মেথচ আহিলে বোলে কিবা এটা সুধিব নেকি। ঘপককে তেতিয়া নোৱাৰিলে একদম মানে বুকো দপঢপাই থাকিব হয় নাই? মইতো অ', ঠিক আছে বাৰু। হ'ব অ', ঠিক আছে।